উম।
হেল্ল'! অঁ শুনিছোঁ।
কি খবৰ?
ৰবা ৰবা, দুই মিনিট, দুই মিনিট ৰবা।
শুনিছা?
অ' হেল্ল।
অ।
অ'।
কেনেকা ভালনে খবৰ?
ভাল, ভাল।
মানুহটো দেখা দেখি নাই যে আজিকালি, নেদেখা হ'লো।
এই ফুৰিব আহিছোঁ যে সেইকাৰণে
হা
ফুৰিব গৈছো যে সেইকাৰণে।
অ' কোন জেগাত ফুৰিব গৈছা? অলপ ওচৰৰ পৰা কোৱা তোমাৰ চাউণ্ডটো কম আহিছে।
শ্বিলং, শ্বিলঙত গৈছো ঘূৰিব।
হয় নেকি? বাহ, পইচা থকা মানুহ না।
অ।
আমাকতোতো লগেই নধৰ।
ধৰিম, ধৰিম।
বাকী কেতিয়া গ'লা শ্বিলঙত?
শ্বিলঙত আজি গ'লো। আজি আহিলোঁ আৰু, আজি আহিছোঁ।
অ, কেনে তাত ৱেডাৰ, বতৰবিলাক কেনেকা, ভালনে?
উম, ৱেডাৰ ঠণ্ডা আছে পুৰা।
বঢ়িয়া আছে ন।
উম!
মোৰো যাবলৈ মন আছিলে, বাৰু
কম বুলি ভাবিছিলোঁ, নক'লোঁ।
অহা মাহ মানে যাম চাগে মইয়ো, ঘৰৰ ফেমিলি লগতে যাম চাগে। এবাৰতো এয়া কামৰ পৰা ছুটিয়ে পোৱা নাই। উম।
কি বিজনেছ কৰিছা?
মই তোমাৰ এতিয়া বৰ্তমান, পাৰ্লাৰ এটা উঠালোঁ। আজি, অহ, এসপ্তাহ মান হ'ল।
কেনেকুৱা চলিছে?
বৰ্তমান ঠিক-ঠাকে চলি আছে বাৰু, টেটু চেটুও বনাই আছোঁ। আকৌ ষ্ট্ৰেইট কৰা কাষ্টমাৰো আহি আছে, চলি আছে আৰু ভালকে। আগতে টেটু নাছিলে, এতিয়া টেটু মেচিনো লৈ' আহিলোঁ না।
অ টেটু, টেটুও বনোৱা হয় মানে ন?
অ, এতিয়া টেটু বনাওঁ। টেটু বনাওঁ, হেয়াৰ কালাৰ কৰোঁ, ষ্ট্ৰেইট কাটিঙো কৰোঁ। আহিবা, তুমিতো দে-দেখাই নাই ন!
অ', অ'। অ', মই আহিম আহিম।
উম! এতিয়া শ্বিলঙৰ পৰা কেতিয়া যাবা ঘৰ?
শ্বিলঙৰ পৰা পোন্ধৰ দিন মান থাকিম। তাৰ। পিছত আহিম।
তুমি কি কাম কৰি আছা এতিয়া?
এতিয়া মই এইটো কি কয়, তোমাৰ শ্বুজ, শ্বুজ মানে শ্বুজ চেলাৰ হয়।
অ', অ'।
প্ৰশ্নটো আৰু।
ভালেই ন?
অ', ভালেই গৈ আছে।
আকৌ তোমোলোকৰ খেতি-বাতিও আছে নহয় এক্সটা।
অ', খেতি-বাতিতো আছেই বাৰু।
মানুহ লগাইছা নে নাই?
মানুহ লগাম বুলি ভাবিছোঁ। এতিয়াতো বৰ্তমান বৰষুণ দিয়া নাই ন! ৰ'দেই ৰ'দ দিছে, এতিয়া কাম নাই আৰু একো।
আমাৰ ইফালেতো বৰষুণ, ডেইলি। আগে বতৰ বেয়াই কৰি আছে দিবই চাগে।
অ', বৰষুণটো দিলে মানুহ লগাব পাৰি।
উম। বাই- কিহত গ'লা শ্বিলঙত কিহত গ'লা? নে বাইকত গ'লা?
বাইকত যোৱা নাই, বাছত গ'লো।
অ', অকলেনে মাইকী লগত?
অকলেই গ'লো আৰু। মাইকী চাইকী ক'ত আৰু এতিয়া।
তাকে। একো নাই বাৰু। তাতে প্লেছবিলাক ঘূৰা জেগা বঢ়িয়া আছে। ফটো উঠা জেগাও বঢ়িয়া বঢ়িয়া আছে।
ভাল ভাল জোগা আছে তোমাৰ ইয়াত। কি কয় হাউচবিলাক ধুনীয়া ধুনীয়া আছে।
অ', কমতে হৈ যায়।
কমতে আৰু। লগৰ ল- অ' লগৰ দুটা আহিছে মোৰ লগত।
অ', শ্বিলঙৰ চিনাকি লগৰ আছিল ন তোমাৰ কোনোবা!
শ্বিলঙৰটো চিনাকি লগৰ আছে বাৰু এজন।
শ্বিলং ষ্টাফ দিয়ে।
অ'।
লোৱা নে নোলোৱা শ্বিলং ষ্টাফ?
কি ক'লা?
শ্বিলং ষ্টাফ লোৱা নে নোলোৱা?
বুজি নাই পোৱা একো। কি ক'লা শুনি নাই পোৱা
অ', শুনি পাইছা এতিয়া?
অঁ অঁ কোৱা কোৱা
ভালেই জেগাবিলাকত ঘূৰিবা ফটো চটো মাৰি দেখাবা মোকো।
অ অ অ দিম দিম দিয়া তোমাক ফটো চটো চব দিম।
উম।
তুমি আহিলে বেছি ভাল হ'ল হেতেন।
যাম মই অহা মাহ মানৰ পৰাই যাম চাগৈ এতিয়া মানে অলপ পইচা প্ৰব্লেম হৈ আছে না।
কবা।
মইতো গ'লে বাইক লৈ যাম এনেও। বাছে চাছে গৈ ভাল নালাগে উম
অ
বাকী এতিয়া খোৱা বোৱা কি অৰ্ডাৰ দিছা নে নে বনাবা
খোৱা বোৱা অৰ্ডাৰেই আছে মানে ইয়াত বনাবও ফেচিলিটি আছে বাৰু
উম
কি কৰিম এইটো আমাৰ কথা আৰু
পৰ্ক চৰ্ক খোৱা নোখোৱা
কি ক'লা
পৰ্ক খোৱা নোখোৱা গাহৰি
গাহৰিটো খাও কেতিয়াবা কেতিয়াবা
উম তাত তাতে বঢ়িয়া বঢ়িয়া পায় উম শ্বিলঙত গাহৰি মানে ডিছ বহুত বঢ়িয়া বঢ়িয়া দিয়ে আকৌ থোপকাও পাইছে ন তাত এটা নুডেলছ উম
গৰম উঠাৰ কাৰণে কিবা এটা বস্তু থাকেই ন আৰু বহুত কিবাকিবি আছেই বাৰু
বইল চিকেনটো বঢ়িয়া তাত
অ তুমি আহিলে বেছি ভাল লাগিলেহেতেন অ
যাম যাম
মানে লগৰ চগৰ লাগে অলপ ফাল্টু কৰা লগৰো লাগে আৰু ভালোও লগৰ লাগে
তুমিতো পোন্ধৰ দিন আছাই ন ক'ব নোৱাৰি মই গুচি গ'লে চাগে তাতে তোমাক লগ পাই যাম এনেও
অ অ গুচি গ'লে মোক কল কৰি দিবা
অ মই এনেও অহা মাহতে যাম কৈ আছোঁ না এতিয়া অহা মাহৰলৈ কিমান দিন আছে আৰু
অ বেছি এক তাৰিখতে হৈ যাব অ তো ঠিকেই
উম
হয়
হেৰি নহয় এইটো কি আছিলে তোমাৰ ফোনটো যে আইফোন টুৱেল্ভটো যে লৈছিলা প্ৰ'টো
অ
সেইটো আছে নাই লগত এতিয়া
এতিয়া নাই এইটো মোৰ লগত বেছি দিলো এইটো
অ ফটো উঠিব পাৰিলো হয় ফটো উঠিবলৈ এনেই কেমেৰা চেমেৰা আছে নাই তোমাৰ
এই মোৰ লগৰটো লগত আছে আইফোন ছিক্সটিন
উম তেনেহ'লে হেৰি মই এটা কাম কৰিব লাগিব আৰু মোৰ ছেমচাংটোৱে লৈ ল'ব লাগিব
অ লৈ আহি যাবা
উম নহ'লে আৰ অ জি এটা আছে আৰ অ জিটো নলওঁ চেমচাংটোৱে লৈ যাম
অ
আৰ জি আৰ জিটো নিলে মানে অলপ ৰিক্সি হৈ যায় বুজিছা সেইটো মানে অলপ চোৰবিলাকে চোৰ কৰো কৰো কৈ থাকে দামী হয় না মই তোমাৰ এক বছৰ হৈছেহে লোৱা।
অ কিমান ল'লে
এইটো ধৰা অহ ছিক্সটি এইট ফাইভ মানেই গ'ল। নতুনে আছিলে মানে ছিক্স নতুনে আছিল মানে হেৰি ধৰা আৰু সি ছেকেণ্ড হেণ্ড বুলিয় ক'ম নে নতুন বুলিয় ক'ম এতিয়া, মানে সি লৈ পেলাই দুমাহৰ পিছতে বেছি দিছে। মোক, মই লৈছোঁ তাৰপৰা।
নতুনে হয় ন?
নতুন হয় অ'। তাতে মানে কেমেৰাও বঢ়িয়া, আৰু গেম-চেম খেলিবলৈও মজা ফোনটো মানে।
অ, গেমিং ভাল আছে তাত। সেইটো মই মানো। কিন্তু কেমেৰাটো কেনেকুৱা আছে? জুমহে ভাল। যোনটো ভাল মানে ন।
পুৰা আৰু জুম-জুমিংটোও মজা আছে।
সেইটোতো ভাল লাগিবই ন, সেইটোতো চেমচং।
আৰু বেটৰী পিকআপটোতো ক'বই নালাগে, বঢ়িয়া।
অ, বেটৰী পিকআপ ভাল আছে তাত।
উম, ৰাতভৰ তুমি গেম খেলোঁ বুলি ক'লেও খেলিব পাৰিবা, বিন্দাচ।
চৌবিশ, ছাব্বিশ ঘণ্টালৈকে চলি যায়।
এ আৰামছে।
উম, আৰামছে, পূৰা ভিডঅ' যি চোৱা।
পূৰা, মই সেইটো ফোনত ইমান কাম নকৰোঁ, গেমছ গেম খেলোঁ আৰু বাকী কোনোবা যদি টেটু বনোৱা কাষ্টমাৰ ফটো দেখা বুলি কয়, তেতিয়া মই দেখাও আৰু সেইটোতে। গান-চান শুনিব কাৰণে লাগে আৰু। ফটো- চটো উঠিবলৈ। এনেই কল- চল এইটো নৰ্মেলি ফোনতে কৰোঁ।
ত, কিমান ল'লে তোমাৰ এইটো খুলিব? পাৰ্লাৰটো, পাৰ্লাৰটো খুলিবলৈ
পাৰ্লাৰটো তুমি, চাৰি লাখ মানেই ধৰা।
অ', বহুত ল'লে মানে ন, তুমি অকলে কৰি আছা ন?
অকলেই আৰু লগত মোৰ এই মৰমৰ ৱাইফজনী থাকে, তায়ো অলপ সহায় কৰি দিয়ে আৰু। এনে টেটুটো মই অকলেই বনাওঁ বাৰু। আহিবা বনালে কেতিয়াবা।
অ', অ', টেটু বনাম বুলি ভাবিছোঁ ৰ'বা, মোৰ লগৰবিলাকে বনাব। মই নবনাও।
ইমান মানে ভাল নালাগে। লগৰবিলাকক কৈ দিম।
উম, যাৰ তাৰ বাৰু টেটু ভাল নালাগে বাৰু। মানে বহুত আছে। ভাল পোৱা মানুহো বহুত আছে বাৰু।
ভাত-চাত খালা নে?
ভাত নাই, ভাত বনাই আছে। হ'ব আৰু।
ভালে ন খবৰ পাতি?
ভাল- ভাল একদম। তোমাৰ? উম। মই তোমাৰ, কালিলৈ যাম আৰু, পাক্কা কালিলৈ যাম।
অ', অ', আহিবা- আহিবা।
আৰু দশ দিনমান ধৰা।
অ', অ'।
তেতিয়ালৈকে মই বাইকটো বনাই ল'ব পাৰিম। বাইকটো মানে অলপ প্ৰব্লেম দিছে। ডিস্কটো মানে ব্ৰেক নালাগে গোপচে।
অ', মানে কি ক্লা, ক্লাছ বেয়া হৈছে নেকি, ক্লাছ না কি?
ক্লাছ নহয়, ডিক্সটো, মানে ব্ৰেগ মাৰা। এ মানে ভিপৰ এইটোও প্ৰব্লেম, ডিচ বহুত জল্দি গুচি যায়।
অ', বনাই লবা এইটো।
বনাই লওঁ, তাৰপিছত আৰামছে যাব পাৰিম আৰু, পইচা এটা পোৱা কথা আছে এইকেইদিনতে, পাই লওঁ।
অ'।
এ, কেইটামান বস্তু লব লগা আছে আৰু, মানে টেটু মেচিনৰো কেইটামান বহুত ব স্তু, ল'ব লগা আছে কালাৰ-চালাৰ।
হব ৰাখোঁ ন' অ', হ'ব, ৰাখোঁ দে, পিছত কল কৰিম। ইয়েছ।